অ' উঠিলা নে?
অঁ', উঠিলোঁ আও।
হেল্ল'।
হেল্ল'। মাত টো ভালকে অহা নাই।
হেল্ল'।
অঁ' শুনিছোঁ অঁ'।
হেল্ল'।
অহ', -অ' শুনিছোঁ বোলো।
হা?
হেল্ল'।
অঁ' শুনিছোঁ বোলো?
হেল্ল'।
অঁ' শুনি আছোঁ।
শুনিছা নে?
হেল্ল'।
হেল্ল' শুনিছা নাই?
অহ' শুনি আছো।
গা বেয়া নেকি?
আঁহ', নহয়-নহয়, নহয় বোলো।
অ' উঠিলা-উঠিলা?
অঁহ', -অঁ', -অঁ',।
অ' ঘৰত আহিলা নেকি তুমি?
আহিলো-আহিলো।
কেতিয়া, কালিয়ে নে?
নহয়, অঁ' কালি আহিছোঁ, অঁ' কালি আবেলি সময়ত।
বৰষুণ দিছে নে সেইফালে?
বহুত বৰষুণ দি আছে তাকে হে বৰষুণৰ পৰা একোৱে কৰিব পৰা নাইচোন।
আৰু ঢল আহিছে, ঢল আহিছে মাছ ওলাইছে।
অ' তেনেকে মাছ ধৰিব পৰা গৈছে নে কি?
উমঁ, চাৰে চয় কেজি এটা ধৰিছে।
কি মাছ?
শুল মাছ।
এইবোৰ কেনেকে ধৰে এইবোৰ মাছ?
হুম?
কেনেকে ধৰে? হেল্ল'। হেল্ল'।
শুনিছা নাই? পচা মাৰি ধৰিছো, মই শুনি আছো, হেল্লো।
অ', পচা মাৰি। পচা মাৰি।
হে হেৰিয়ত হে আছোঁ, কৈছোঁ গম পাইছ নাই?
ক'ত?
এফাল এই চেঁচা দলং খন পাৰ হৈ যে নিগমলে যে যায়।
উম, উম।
সে তাতে, এ আমি যোনখিত কেমপ কিটা বনাই থৈছোঁ।
অ'
তাৰ পৰা চেৰা দলং দেখি থাকি। সেইখিনি মানে অকমান যেন আমাৰ ঘৰৰ পৰা মাথাউৰিলে আগতে মানে যিমান দূৰ ইয়াৰ পৰা চেঁচা দলঙলৈ সিমান দূৰ, সে ফালদি এইফালে হলঙ্গী এয়াৰপৰ্টতো আছে, চে নহয়।
উম, গম পাইছোঁ, অ'
এয়াৰপৰ্টতো দেখি থাকি,
অ'।
উম। তা-তাৰপা বাকী, ঘৰলে অহা কেতিয়া হ'ব?
হা কি ক'লা?
ঘৰলে অহা
ঘৰলে মই এ, মই ঘৰলে হেৰি তাৰিখে যাম
হেল্ল' হেল্ল' হেল্ল'
শুনা পাইছানে বো
হেল্ল' অ', মাতটো ভাাগি ভাাগি আহিছে,
হেল্ল'।
মাতটো ভাগি, ভাগি আহিছিলে, অ', এতিয়া শুনিছোঁ, অ'
মই ঘৰত তোমাৰ